হেলৌ
অহ, হয় নমস্কাৰ।
অ কি কৰি আছে?
এ এতিয়া শুই আছো আৰু আপুনি কি কৰিছে?
মই আৰু বহি আছো ঘৰৰ বাহিৰতে বহি আছো।
অ
যিয়ে নহওক, যিয়ে নহওক আজি আমি ভ্ৰমণৰ বিষয়ত অলপ অহ কথা পাতিব বিচাৰি আছো।
অ কওক অ কওকচোন।
ধৰক আমি এটা ভ্ৰমণ কৰিব কাৰণে মানে বিচাৰি আছো ত' অহা অহা সাপ্তাহ লৈকে আমি ভ্ৰমণত যাম বুলি আশা কৰিছো, ঘৰৰ পৰা আমি ফেমিলি লৈয়ে যাম বুলি আ শা কৰিছো তেতিয়াহ'লে আমি, ধৰক কোৱা ইফালে জাগা আছে, আপোনাৰ ধৰক কোৱা ৰাইমনা এটা জাগা আছে।
অহ
উম ৰাইমনা নেছনেল পাৰ্ক এটা জাগা আছে, আপুনি বহুত ধুনীয়া শুনা পাইছে মই এতিয়ালৈকে যোৱা নাই, যাই পোৱা নাই আ আপোনাৰ তাতে চাবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া বস্তু আছে চাব পাৰি আৰু। সেইখিনি বস্তু চা চাই আহিব গ'লে আপোনাৰ কি আপোনাৰতো ইমান গাড়ী মানে চাৰিচকীয়া বাহন ল'ব নালাগে, আপোনাৰ দু চকিয়া হ'লেও হৈ যাব, আৰু যদি ব ভাবে আৰু যে ফেমিলি লৈ যাম মই চাৰিচকীয়া বাহন, তেতিয়াহলে বাহনো চাৰিচকীয়া লৈ যাব পাৰিব। হয় জানো?
এ লৈ গ'লে হয়, মই গৈছো সেই ঠাইত।
হয়।
সেইটো বহুত ভাল হয়।
বহুত ধুনীয়া
অ তাত দেখা দেখাৰ বাবে বহুত কি বহুত কিবা কিবি আছে, বহু বস্তু এনেকোৱা আছে যে দেখিলে বহুত ভাল লাগিব।